তুমি নমস্কাৰ। হয়, কি কৰি আছে?
এনেই অলপ, ফুৰিবলৈ আহিলো। আপুনি?
এ মইয়ো এনেই আছোঁ।
অ', খবৰ আছোঁ ভালেই, আপোনাৰ?
অ, ভালেই, ভালেই। অ, চাহপানী খালি?
অঁ, মই খালো ৰ'ব, আপুনি খালে নে?
এই খালো, এইমাত্ৰ। অঁ, আজি আমি অকণমান, স্বাস্থ্যৰ ওপৰত অকণমান, আলোচনা কৰিম বুলি ভাবিছিলো।
অ অ হয়, আপুনি ভাল কথাই ভাবিছে।
হয়। অ গতিকে, আমি অ স্বাস্থ্য বুলি ক'লে আমি নিজৰ দেহটোকে আমি বজো, আৰু আমাৰ দেহটো আমাৰ, সুচাৰুৰূপে চলিবলৈ হ'লে, আমাৰ স্বাস্থ্যটো ভালে থকাটো, আমাৰ অত্যন্ত জৰুৰী বা আমাৰ লাগতিয়াল।
হয়! শুনি আছেনে?
শুনিছেনে?
অ'!
হয়, লগতে হয়! অ'! ক'বলৈ গ'লে অ'! স্বাস্থ্যই হৈছে আমাৰ আঁ জীৱনটো ভালদৰে চলিবলৈ অ'! স্বাস্থ্যয় আমাৰ, জৰুৰী। শুনি আছেনে?
হয়! আমাৰ জীৱনটো, ভালদৰে চলিবলৈ হ'লে আমাৰ স্বাস্থ্যটোৱে আমাৰ বাবে জৰুৰী। শুনি আছেনে? শুনি আছেনে? শুনিছেনে? শুনি আছেনে? অ' শুনিছেনে?